হেল্ল' অ শুনিছ নেকি।
শুনি আছো ত শুনিছ নে।
কি কৰি আছ।
এয়া এই শুই উঠিছো এ খাৰ পাইছো তোৰ ফোনটো মাত শুনি বহুত দেৰি। কলো আজি।
ইমান ইমান গৰমত শুব পাৰিছা নে।
গৰমতে পথত টোপনি ধৰি আছিলে ৰাতিপুৱা দৰিবলৈ গৈছিলো যে। তাৰপিছত তোৰ। অকমান ভৰিহাতীটা ধুই আহি পেলাই পৰি দিলো টোপনি গুচি গল।
মইতো দৌৰি আহিও কঠীয়া উঘালিলোঁ। কঠিয় উঘালি তাৰপা আলি দুজা মাৰি। দাবাতো এনে ভৰিয়াত চৰিয়াত ধুই ভাত চাত খাই শু হুলো। অলপ শুবলৈ লৈছিলো হে এ। ভিতৰত যিটো গৰম হৈছে এইটো ফেনৰ সাৱাটো ত মানে বহুত গৰম হৈছে তাৰপৰা। এফে বাই গলা। আহি গছৰ তলতে অলপ বহিলোঁ তাৰপৰাই লগৰটোৰ লগত অলপ কথা পাতিলোঁ। তেনেকে আকৌ আকৌ অলপ গৈ শুবলৈ লৈছিলো হে তাৰপৰা মায়ে জগাই দিলে এই। কঠিয়াতুলগে কঠিয়াতুলগে বুলি তাৰপৰা এতিয়া কঠিয়াত তুলিত আহি বহি আছো চাহ পোৱালে মানে ইমান ৰদত। কঠিয়া তুলিব নোৱাৰে ন।
নোৱাৰে নোৱাৰে তই‌ এই স্বাস্থ্যটো কথা আছে দেই জোখতকে বেছিও কষ্ট নকৰিবি পাই গৰম গৰমটো যিহে হৈছে মানে ত। কাপোৰ পিন্ধিবই নোৱাৰো যেনেকুৱা গৰম তাতে আকৌ তই ইমান খিনি কামো কৰিছ। আৰু সেই পানীটো। খাই থাকিবি পানী নেৰিবি।
সেইটোৱে। বোলো এতিয়া কি কবি আৰু কৰিবতো লাগিবই ন নহলে এতিয়া পানীতটো শুকাই গলে মানে আমাৰ হেৰি। তো ৰুব নোৱাৰা হৈ যাব গোটেই মাটি কেইটা শুকাই যাব এতিয়া আমাৰতো এ। আজি ৰাতিপুৱা তিনি বিঘা মান বোকা দিতে গুচি গ'ল তিনি বিঘা এতিয়া আৰু। যদি তই ৰুব নোৱাৰ শুকাই যাব ন মানে গোটেই বোকাটো দি দিলে যেতিয়া পানীটো গোটেই চুহিব ন
সেইটো হয় বাও তহঁতৰ ৰোৱনী লগাইছ নে নে ঘৰতে ৰুইছ
অ মায়ে ৰাতিপুৱা ঘৰতে ৰুইছিলে এতিয়া ৰোৱনি এজনী আহিছে আবেলি,
অ এ ৰোৱনী তহতৰ আকৌ মাটি বেছি যে সেইকাৰণে ৰোৱনী লগাবলগীয়া হয় আৰু অকলে নো মায়ে কিমান কৰি থাকিব হয় নহয় এজনী মানুহে নোৱাৰে নহয়
সেইটোয়ে ৰোৱনীনিটো লগাবই লাগিব কিন্তু মই চাইছোগে মানে তোৰ এনেকে ত খেতি কৰাতকে ন এনেকে মানে পইচা দি দি খেতি কৰাতকে ত চাউলটো কিনি খুৱাই বেছি প্ৰফিট হয় শুনিছ? হেল্ল' শুনিছ নে? হেল্ল' শুনিছ নাই?